হেল্ল' অ' কি কৰি আছা?
অ'।
হেল্ল'?
আজি মোৰ মাহেকীয়া মানে, হেল্ল' শুনি আছা?
অ', অ' শুনি আছোঁ, অ' শুনি আছোঁ কোৱা?
হয়। মাহে মাহেকীয়া হ'ল এ তাকে এনে বিচনাতে পৰি আছিলোঁ। তুমি?
মইও এই এনেই বিচনাতে আছোঁ। ময়ো যাব নাপালো নহয়, মই ইমান আশা কৰিছিলোঁ। অ' অম্বুবাচি মেলালৈ যাম বুলি, মোৰো এই মাহেকীয়া হ'ল। তাৰপিছত বা বোলো অহা বছৰকে যাম আৰু যদি পাৰো। এইবছৰতে নহলেই।
অ' যাবলৈ চ্ছা, অ' শুনিছোঁ শুনিছোঁ, যাবলৈ ইচ্ছা মোৰো আছে বাৰু।
অ', যোৱা নাই ন এবাৰু তুমি, মইও যোৱা নাই বাৰু।
নাই, নাই, মই যোৱা নাই, এনেই এইবিলাক ভিডিঅ' চিডিঅ' দেখি থাকোঁ, কিন্তু যোৱা হোৱা আৰু।
এইবাৰ কিন্তু ভয় লাগি গৈছে ন ভিডিঅ' দেখি, ইমান মানে কাজিয়া হৈছে এইবাৰ।
অ', কিবা কিবি দেখিছো এইবিলাক।
ময়ো দেখিছো, আৰু এনেকে ত্ৰান্ত্ৰিক বোৰহে লগা দেখিছো আকৌ কাজিয়াত। দুজনে যে, ভিডিঅ' এটা খুব দেখা পাইছিলো এইকেইদিন।
হ'বই, অ', সেইটো দেখা নাই বাৰু, মই বেলেগে কিবা দেখিছিলো, মানুহৰ মাজতে হোৱা।
অ', তে পানী বটল এনেকে দলিওৱা দলি কৰা ন'।
অ', অ', সেইটো, সেইটো দেখিছিলোঁ।
সেইটো ময়ো দেখা পাইছিলো, এইবাৰ বহুত খেলি মেলিও হৈছে চাগে দেই।
উম। অ', আম আম, মন্দিৰ অ' কিমান দিনলে বন্ধ থাকে যে, তিন দিন ন?
তিনদিন বন্ধ ৰাখে অ'।
অ', অ', মানে চাৰিদিনৰ দিনাখন মানুহে দৰ্শন কৰে আৰু।
অ', দৰ্শন কৰে, মানে চাগে দুৱাৰখনে বন্ধ কৰে, বাকীতো মানুহে গৈ পেলাই তাত ধ্যান-চ্যান কৰে। কি, কি, বা কৰে, তাতো চোন দৰ্শন নিচিনাই এনেই কৰে, কিন্তু দুৱাৰখনেই বন্ধ ৰাখে চাগে, চাকি-তাকি জ্বলাব নিদিয়ে আৰু।
উম, উম আৰু মন্দিৰ খোলা দিনাতো বহুত ভিৰ হয় চাইড
অ', ভিৰ হয়। এতিয়া, এতিয়াও বহুত দিনলৈকে ভিৰ থাকিবই আৰু শাওণ মাহতো ইমান ভিৰ হয় তাত।
উম, এমাহ মানতো থাকিবই।
অ', তুমি এ, গৈছা ন' কামাখ্যা মন্দিৰ?
অ', আগতে এবাৰ গৈছিলোঁ।
অ', ভোগটো খাইছানে?
অ', অ', খাইছো, খাইছো।
অ', ভাল লাগে ন', ইমান সোৱাদ।
উম, ভাল লাগে। আৰু তাত যে মানুহ বিলাক যে, মোৰ ধৈৰ্য দেখিয়ে আচৰিত লাগে। মানে ইমান ঘন্টা শাৰী-পাতি অপেক্ষা কৰি থাক
অ', সচাঁকে বহুত দেৰি ৰ-ৰ'ব লাগে। দৰ্শন কৰিব কাৰণে।
উম। তাকে, অ', কেৱল মানে, অসমৰ মা-মানুহে নাহে অ', ভাৰত তৰ বিভিন্ন ৰাজ্যৰ অ', লগতে
তৰো আহিছে।
অ', মানে বিদেশৰ পৰাও বহু সাধু, তান্ত্ৰিক আৰু ভক্ত বিলাক আহে।
বহুত আহিছে দেই, মানে ভিডিঅ'তে দেখিছো আৰু। আজিলেকেতো যোৱা নাই তেনেকে হ মিলাগে নাই আৰু এনেই গৈছো কামাখ্যা মন্দিৰলৈ কেইবাবাৰো। ত', অম্বুবাসী, অ-অম্বুবাচীৰ সময়তহে এনেকে মিলাও নাই, এবাৰ কিন্তু মিলি ছিল, কিন্তু হ'লেও মোৰে নিমিলিল।
অ, ময়ো অসুবিধা হ'লো এবাৰ।
অ, মই ভাবিলো, এনেই যাম আৰু দৰ্শন কৰিমগে বোলো।
উম। আৰু এনেকুৱা সময়ত অ, বহু এইবিলাক হেৰিবিলাকো আহে নহয়। সাধু, স
অ, সাধুবোৰ আহে, কিন্তু যে অসুবিধা হ'লেও, যাবলে পাৰে বুলি কয় ন, সেই মন্দিৰলে।
অ মই শুনিছিলো, কিন্তু ইমান খোজ কাঢ়িবলৈ নিজৰ
অ, নিজৰ অসুবিধা অসুবিধা হ'ব, সেইকাৰণে আচলতে নাযায় চাগে, নিজৰে কষ্ট হ'ব।
অ, কষ্ট হ'ব নোৱাৰিম, মই যে নোৱাৰোঁ দেই, মোৰ ইমান পেট-চেট বিষাই থাকে।
অ।
মানে ইমানো বেছিও নহয়, কিন্তু মই মানে ৰেষ্টত থাকিব বিচাৰো, এই তিন দিনলৈ। তাকে মানে, মোৰ খোজ-চোজ ইমান কাঢ়িব মন নাযায় মোৰ। একদম অশান্তি পাওঁ, মই আগতে কলেজে নাযাওঁ।
অ, মোৰ কিন্তু ইমান এনেকুৱা বিষ নহয়, কিন্তু কেতিয়াবাহে হয়। মই জানা নে, যেতিয়াই কওঁ মানুহক মোৰ নিবিষাই বুলি, তে, তাৰ পিছৰ বাৰে মোৰ বিষ ষাই, মোৰ ভয়ে লাগে ক'বলৈ।
মুখ লাগি যোৱা নিচিনা হয় আৰু।
অ।
উম।
কেতিয়াবা বহুত বেয়াকে বিষায়, কেতিয়াবা বাৰু নিবিষায়ে।
মোৰ মানে বহুত বেয়াও নহয়, মোৰ এনেকুৱাও হৈছে, উম, এই যে মাজতে যে ফুৰিব গৈছিলো যে, আন্দামানলৈ গৈছিলো, মই হে তেতিয়া তেতিয়া মানে অসুবিধা হোৱা মানে ডে-ডেট আছিলে হা! মই তেতিয়া হ'লো, সেই মানে তাত ফুৰি থাকোতেই হ'লো। কিন্তু উপায় নাই, তেনেকেই ফুৰিলো আৰু, মানে তেনেকে ৰুমত সোমাই থাকিবও বেয়া লাগে ন। আৰু এনেকে ঘূৰি-মেলি থাকিলে ইমান মানে হেৰি নহয়েই মানে, অনুভৱ অ, অনুভৱ নহয়। কিন্তু মানে, তথাপিও মানে, আৰু মন্দিৰ যোৱাকে মানে এনেকে চিৰি উঠাই কে মানে ধৰ্য্য নাই আৰু মোৰ।
অ, মন্দিৰ গ'লে মানে, নিজৰে মনটো কিবা অশান্তি লাগে আকৌ, যাব নোৱাৰি মন্দিৰলৈ।
অ, মানে লেতেৰা-লেতেৰা লাগে ন নিজকে, ভাল নালাগে।
অ, আমাক সৰুৰ পৰা নাযাবলৈ, মানে নগ'লোৱে যে সৰুৰ পৰা কেতিয়াও। একো নহ নহয় বাৰু! এইটো নিয়ম বুলিনো কি আৰু, মানুহে অন্ধবিশ্বাস নিচিনাই।
অ, মানে মোৰ মতেটো অ, সেইটোৱে, মোৰ মতেটো আমি চাফা
আচলতে, নিজৰ অ আৰু নিজৰ কষ্ট কষ্ট হয় কাৰণে নাযায়, আকৌ আচলতে সেয়াও ন নাপায় বুলিয়ে কৈ দিলে চাগে।
অ, সেইটোৱে, তেনেকুৱা একো নাই, মোৰ মতে।
অ, নাই চাগে, আমিও ইমান নামানো, ঘৰত ইমান মনা নহয় আৰু এইবোৰ।
উম্, তুমি যেতিয়া অ', প্ৰথমবাৰ গৈছি লা কামাখ্যা মন্দিৰলে, সেই তেতিয়া তোমাৰ মানে সেই কেনেকুৱা লাগিছিলে, অভিজ্ঞতা কেনেকুৱা আছিল।
প্ৰথমবাৰ মই গুৰুকুলৰ ফালৰ পৰা গৈছিলোঁ, লগত গুৰুও গৈছিল মানে। আৰু বহুত গৈছিল এনেকে, তেতিয়া খুব ভাল লাগিলে। আমি দৰ্শন কৰিলোঁ, তাৰপিছত আৰু মহা মৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিলোঁ তাত, গনেশ মন্ত্ৰ জপ কৰিলোঁ, আমিতো মন্ত্ৰ জপ কৰিলো তাত বহুত দেৰি। তিনি ঘন্টামান সময়, তাৰপিছত ভোগ খালোঁ।
অ',
ভাল লাগিলে বহুত, তাৰ পিছৰ বাৰু মই গুৰুকুলৰ ফালৰ পৰাই গৈছিলোঁ।
তেতিয়া মানে প্ৰথমবাৰ যাওঁতে তুমি, এ মানুহৰ
অ'ভিৰটো থাকেই তাত সদায়, কিন্তু এনেকুৱা ঠেলা-হেচা হেঁচা নহয় আৰু।
উম্, অম্বুবাচী মেলাৰ সময়ত
অ'অম্বুবাচী মেলা সময়ত বেছি বেছি মানুহ হয়, আচলতে বাহিৰৰ গোটেই মানুহ আহে যে, সেইটো কাৰণে বেছি ভিৰ হয় আকৌ।
অ', সেইটো হয়। আৰু মই শুনিছিলোঁ, অম্বুবাচী মেলাৰ সময়ত সাধাৰণতে মানে উম্ মানে বৰষুণো হয়।
অ', বৰষুণ হয়, এইবাৰো হ'লেইচোন বৰষুণ। আচলতে এইটো সময়ত বৰষুণ দিও, দিয়েও যে।
অ', অ', সেইটোয়ে, তাতে জুন মাহত অহ্ হোৱা বাবে কেতিয়াবা মানে বৰষুণে মেলা খনক আৰু ধুনীয়া কৰি তোলে।
অ', আৰু ইমান ধুনীয়াকে সজাই ন ফুলবোৰেদি। ইমান ভাল লাগে দেখি।
উম্, ভাল লাগে।
গোটেই ফুলে দিয়ে সজাইছে।
উম্, হয়‌।
মোৰ যে ইমান ভাল লাগে, এনেকে সজালে মানে মন্দিৰ বোৰ।
উম্, দেখিব ভাল লাগে আকৌ। এই যে উম্, অ'চাউথৰ ফালৰ অ', চাউথৰ ফালৰ যিবিলাক মন্দিৰ বিলাক আছে যে। সেইবিলাকো দেখিব বৰ ধুনীয়া লাগে মোৰ, মানে তাহাঁতৰ বনোৱা সেই কি বুলি কয়, মানে অ', স্তাইলটো ধুনীয়া লাগে ন!
অ', ভাল লাগে, আৰু যে কিবা উৎসৱ উৎসৱ আহিলে মানে ইমান ধুনীয়াকে সজাই নহয়, কিছুমান মন্দিৰ যে ইমান ভাল লাগে দেখি।
অ', বহুত ধুনীয়াকে সজায়। আৰু এই চাউথৰ, চাউথৰ খিনিয়ে যে অ' তাহতে শাৰী শাৰী বুলিয়ে কয় ন, তাহাঁতৰ কাপোৰটো! এনেকে মানে ফ্ৰক নিচিনা যে ফ্ৰক নহয়, কি বুলি কয় মানে স্কাৰ্ট নিচিনা যে তলৰতো।
অ', ভাল লাগে, হোৱাইট কালাৰৰ পিন্ধে ন', বগা ৰঙৰ পিন্ধে যে।
উম্, উম্।
ইমান ধুনীয়া লাগে আৰু, গাজৰা মাৰে আকৌ তাহাঁতি ইমান ভাল লাগে সেইটো বস্তু মোক।
অ', গাজৰা মাৰে অ', মই আজিলৈকে লগাই পোৱা নাই গাজৰা।
ভাল লাগে কিন্তু, ময়ো লগাই পোৱা নাই, কিন্তু মোৰ ভাল লাগে দেখি। বেলেগে দেখো বেলেগক লগোৱা।
উম ভাল লাগে, ভাল লাগে।
মই সেই তাহাঁতৰ কাপোৰ বিলাক চাই থাকো, ভাল লাগে কিবা এটা, পিন্ধিব মন যায় তেনেকে, ইমান ধুনীয়া দেখো।
অ', মোৰ সেই বগা শাৰীখন ভাল লাগে চাউথৰ।
অ', সেইখন এই বিয়া চিয়া বিলাকত পিন্ধে নেকি বেছিকে।
হয় চাগে, তাহঁতৰ অ', কিবা ট্ৰেডিচনেল ড্ৰেছ নিচিনা নেকি।
উম, কিবা কিবি বিয়াৰ সেইবিলাকতে অ', মূগাৰ পাটৰ।
অ', তেনেকুৱা চাগে। আৰু যে বানাৰছত যে দিৱালী টাইমত ইমান ধুনীয়াকে সজায়।
অ'।
বহুত ধুনীয়াকে ভিডিঅ' বোৰ দেখো।
অ', ভাল লাগে, সেটো বনাৰছত নেকি? অ', হয় দে, হয় দে, বনাৰছত অ'।
অ' পুৰা একদম ধুনীয়াকে চেলিব্ৰেচন কৰে, পোৰা নাৱত ফটকা, মানে গোটেই পোহৰাই দিয়ে আকৌ'।
উম' উম' দেখিছোঁ ভাল লাগে, যাবলৈ মন যায়। আইয়তিয়া, আইয়তিয়া তাত।
অ', আয়োধ্যা, অ' ঠিকেই।
অ', মই তাকে ভাবিছোঁ, বনাৰস হ'য় জানো বোলোঁ।
অ', মোৰ ভুল হৈ গৈছেগে। বানাৰছোতো ক'ৰে নকৰা নহ'য় তাতো, তাৰো ভিডিঅ' দেখিছো অ'।
উম। ধুনীয়া লাগে মানে, এনেকুৱা হ'য় এনে মানে যাৰ যিটো উম' মানে উৎসৱ থাকে মানে, যিটো ৰাজ্যৰ যিটো উৎসৱ সেইখিনি সময়ত মানে, য, য মানে যাবলৈ মন যায় ন' চাবলে।
অ', ডাঙৰকে উদযাপন কৰে, বহুত ডাঙৰকে তাহাঁতি পাতে আকৌ'। আমাৰ ইয়াত যেনেকে বিহুত, আহ' বহুত ডাঙৰকে পালন কৰে।
উম', যেনেকে এই উম হেৰিটো এইটো কি বুলি কয় গুজৰাটতো, গাৰ্বা, হেৰি কৰে যে
মই কিন্তু, এইটো বিষয়ে ভালকে নাই দেখা কেনেকুৱা হয় বাৰু।
কেনেকুৱা হয় মানে, ময়ো তেনেকে ভিডিঅ' চিডিঅই দেখিছোঁ এইবিলাক এ তাহাঁতি উম' এ দাচেৰা, গাৰ্বা এইবিলাক ডাঙৰকে পাতে আৰু, মানে কি বুলি কয় যে মই পাহৰি থাকিলোঁ, কিবা কিবা এ কিবা এটা ৰাতি আছিলে। কি নৱ অ' নৱৰাত্ৰি আকৌ।
অ', নৱৰাত্ৰি পালন কৰে।
অ', নৱৰাত্ৰি মানে ডাঙৰকে পালন কৰে, উম' তেনেকে আগতে, এইখন যে চিৰিয়েলখন তুমি চাইছিলা নে নাজানো, তা তাৰগ মেহতা যে। তাৰক মেহতা কা উল্টা চশমা, অ' সেই তাতো দেখাইছিলে অলপ। নৱৰাত্ৰি, কিবা কিবি।
অ' পাহৰিয়ে গলোঁ। আজিকালি যে মোৰ একো চোৱাই নহয়।
অ' মোৰো চোৱা নহয়। যেতিয়াবা ফোন টো লোৱা হ'ল আৰু গ'ল আৰু এইবিলাক টিভি চিভি চোৱা
অ' বাকী হ'ব আৰু ন আজিলৈ আকৌ কথা পাতিম পিছতকে।
অ' অ' ঠিক আছে হ'ব দিয়া।
অ'